হেল্ল'। অ, আজি মই ভাবিছো বৰ্তমান সময়ৰ যেনেকুৱা খাদ্যভাস চন্তু আমাৰ
অ-অ ঠিকেই তোৰ ভাল হয়। খাদ্যয়টো বহু - বহুত কথা জানিব লগা আছে। তোমাৰ উম।
গতিকে মই কব বিচাৰিছো বৰ্তমান সময়ত যোনটো ফাষ্ট ফুড বা যোনটো জাংক ফুড বুলি কোৱা হয়। ইয়াৰ জনপ্ৰিয়তা বহুত বেছি বৃদ্ধি পাইছে।
হয়, হয়, হয়, হয।
যাৰ ফলত মানুহৰ বহুত ধৰণৰ বেমাৰো দেখা পোৱা গৈছে আ
হ-হ উম-উম
ফাষ্ট ফুড খোৱাটো সময় ফাষ্ট ফুডটো মানে কি হয়? ইমান ফেমাচ হোৱাৰ কাৰণতটো মানে কি মানে মানুহে ইয়াক ইমান পচন্দ কৰা কাৰণটো কি হওক
উম, মানে তোমাৰ যিটো আমাক ফাৰ্ষ্ট ফুড আছে, সেইটো মানে খাবলৈ সোৱাদযুক্ত। কিন্তু, আমাৰ শৰীৰৰ বাবে তোমাৰ উপযোগিতা নহয়। তোমাৰ ফাৰ্ষ্ট ফুডত তোমাৰ তেল বা চৰ্বি জাতীয় বস্তু থাকে আৰু মানুহৰ দেহত মানে ফাৰ্ষ্ট ফুড বহুত ক্ষতি কৰে। আমি সাধাৰণতে নিয়মিত ভাৱ আৰু পুষ্টিকৰ খাদ্য খাব লাগে য'ত প্ৰটিন ভিটামিন পাওঁ সেইবিলাক খাদ্য খোৱাাতটো উচিত। আৰু ফাৰ্ষ্ট ফুড খোৱাৰ ফলত মানুহে মানে, মানুহৰ মানে শৰীৰত বহুত ৰোগে দেখা দিছে, দিয়ে তোমাৰ।
হয়, হয়।
ধৰা ডায়বেটিছ, পেটৰ বিষ আদি সমস্যাবোৰ বহুত। দেখা দিয়া গৈছে গৈছে আৰু উ।
হয় দে, মইয়ো অলপ ক'ব বিচাৰিছোঁ যে ফাৰ্ষ্ট ফুডটোৰ ওপৰত ফাৰ্ষ্ট ফুড মানে কি হয় তোমাৰ আহ। টো খাবলৈ মানে কি কম সময়ত খাব পাৰি। আৰু ইয়াৰ আহ। সোৱাদো বহুত বেছি ভাল লাগে খায়। এইবোৰ মানে কি খাদ্যয়বোৰত বেছিভাগ মানে কি থাকে তোমাৰ তেল থাকে। চেনি, নিমখ আৰু ধৰা আজিকালি কিছুমান অ' ৰেষ্টুৰেন্ট বা কিছুমান তোমাৰ হোটেল বিলাকত আছে। এইবিলাকত মানে কি তোমাৰ চৰ্বি নামৰ কিছুমান পহুৰ তেলো মানে ব্যৱহাৰ কৰা দেখা পোৱা গৈছে বাৰ। চামানো ঘোমান গতিকে। গতিকে এয়া আমাৰ বাবে মানে কি, উপযুক্ত নহয়। এয়া আমি ফাষ্ট ফুড আমি খাব নালাগে বুলিও ক'ব নোৱাৰো, কিয়নো আজিকালি খাব মন যায় দিয়া। অ' সেই হিচাপে আমি এটা উপযুক্ত পৰিমান এটা
মানে অ, তোমাৰ নিয়মিত - নিয়মিত হব। খাব লাগে আৰু।
হয়।
আৰু তোমাৰ মানে আমাৰ যিবোৰ মানে তোমাৰ পুষ্টিকৰ খাদ্য বা পৰিস্কাৰ কাৰণ খাদ্য সেইবোৰ খোৱা উচিত। মানে তে ধৰা তোমাৰ ভাত, মাছ, দাইল বা খাৰটেঙা বা বিভিন্ন শাক পাচলি মানে খাব লাগে।
হয়, হয়।
আৰু ফল মূল তাৰ মানে বেছিকেও খাব লাগে, মানে ফল মূলৰ মানে তোমাৰ শৰীৰৰ ভিটামিন বা খনিজ লবন বা ই ৰোগৰ মানে প্ৰতি ক্ষমতা ৰোধ কৰে, আৰু শৰীৰত শৰীৰটো মানে সতেজ কৰি ৰাখে। খে।
সতেজ কৰি ৰাখে হয়। আৰু মানে কি বৰ্তমান সময়ৰ যদি ফাষ্ট ফুড যোনটো ই কিন্তু অ' মানুহৰ জীৱনশৈলী মানে বৰ্তমান যোনটো আমি ডেইলি লাইফ বুলি কওঁ, এই তোৰ লগত কিন্তু বহুত বেছিকৈ খাপ খাব ধৰিছে, ধৰা মানুহে যদি অ' আজিৰ দিনত কৰ'বাত যদি কামলৈ যায় কামৰ পৰা যদি ঘৰ আহে ঘৰ আহি কিনে আহ চাপ'জ মানে কিছুমান মানুহে ধৰা তোমালোকে আহ কামত গ'ল তেওঁলোকে ঘৰ আহিল লে, ৰাতি ন মান বাজিলে দহ মান বাজিলে ত মানে কি কিছুমানৰ গাত মানে এলাহ ধৰে বনাব নোখোজে, তেতিয়া মানে তেওঁলোকে কি কৰে, এই আজিকালি আহ
উম
ইণ্টাৰনেট যোগেদি মানুহে খাদ্য অৰ্ডাৰ কৰিলা যেনে ধৰা তোমাৰ
উম।
লাইন যোগেদি হয়, যেনেকে ধৰা তোমাৰ পিজা বাৰ্গাৰ, এনেকুৱা বি বিৰিয়ানী এনেকে মচলাযুক্ত সোৱাদযুক্তও হয় কিন্তু মচলাযুক্ত খাদ্য বেছিকে মানেহে মানুহে যাতে ইয়াৰ ফলত মানুহে কি হৈছে সময়টো মানে কি বাচি গৈছে, হয় এইটো এটা উপকাৰিতা হিচাপ যে ধৰিব পাৰে।
হয়, হয় আৰু মানে তোমাৰ শি শিশুসকলক তোমাৰ এইবিলাক ফাষ্ট ফুড খোৱাৰ পৰা অলপ মানে বিৰত ৰাখিব লাগে কাৰণ বহুতো ক্ষতি হয় আৰু শিশুসকলক মানে মোৰ মতে পুষ্টিকৰ খাদ্য খুৱাব লাগে মানে শিশুৰ মানে শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে পুষ্টিকৰ খাদ্য অতি মানে জৰুৰী বা অৱষ্টিৰ ফলত মানে তোমাৰ শিশুৰ অ বৃদ্ধি বা বাধাগ্ৰস্ত হব পাৰে বা অ তোমাৰ আবষ্টি মানে তোমাৰ শৰীৰৰ পুষ্টি উপাদান নাপালে মানে মানে আপুষ্টি তাৰ মানে পুষ্টিকৰ খাদ্য‌ নাখালে মানে শৰীৰটো‌ তোমাৰ দুৰ্বল হয় বা বিভিন্ন ৰোগে তোমাৰ আক্ৰমণ কৰে আৰু তোমাৰ যিমানখিনি পুষ্টিকৰ খালে খালেও তোমাৰ পুষ্টিকৰ খাদ্য খালেও তাতকৈ উপৰিও তোমাৰ কিন্তু বেছিভাগ অ পানী খাব লাগে মানে পানী মানে মানুহৰ জীৱনৰ আধাৰ তোমাৰ আহ পানী
হয় হয় আৰু বৰ্তমান যে গৰম যিদৰে বাঢ়িব ধৰিছে এই গৰমত
অ ন
হৈ ই গৰমত যে মানুহে পানীও আজিকালি বহুত ধৰণৰ কোল্ড ড্ৰিংক খাই যোনবিলাক ঠাণ্ডা চৰ্বত ব্যৱহাৰ কৰে সেইবোৰ আমাৰ বাবে কিমান দূৰ উপযোগী বা উনোপযোগী হ'ব পাৰে যেনেকে ধৰা পেপচি হওক কক কলা হওক এইবোৰ আমাৰ বাবে ক্ষতিকৰনে অ ক্ষতিকৰন
মানে তোমাৰ সেইবিলাক আমাৰ কাৰণে ক্ষতিকৰন কাৰণ তোমাৰ তাত বহুতো কালাৰ বা কিবা কেমিকেল আদি ব্যৱহাৰ কৰি বনোৱা হয় বা তোমাৰ শৰীৰৰ ভিতৰত গলে বহুত ক্ষতি কৰিব আৰু তোমাৰ সেইটোয়ে মোৰ মতে সেইবিলাক খাব নালাগে আমাৰ তোমাৰ যিটো আমাৰ ঘৰুৱা নেমু আছে নেমু তোমাৰ পানীত মানে চেপি কিনে টো মিল মিল তাৰমানে মিলাই খালে আৰু বেছি ভাল আৰু সেইবিলাক খোৱাত কল্ড ড্ৰিংকস খোৱাতকে
উম
হয়
কি‌‌ ঠিক
আৰু তোমাৰ মানে এজন মানে তোমাৰ অ ধৰা সুস্থ ব্যক্তিয়ে তোমাৰ সাধাৰণতে এদিন মানে এদিনত তোমাৰ তিনিদিন তেওঁৰ মানে অধিক পানী খাব লাগে অ তোমাৰ আৰু ইয়াৰ বয়স অনুসৰি বেলেগ বেলেগ হ'ব তোমাৰ আৰু খাদ্যবোৰ খোৱাৰ ক্ষেত্ৰত কিন্তু তোমাৰ পৰিষ্কাৰ বা পৰিছন্নতাৰ বহুতো গুৰুত্বপূৰ্ণ কাৰণ অপৰিষ্কাৰ মানে অপৰিষ্কাৰ খাদ্য খালে বা ডায়েৰিয়া বা টাইফড কলেৰা ৰোগ আদি হ'ব পাৰে মানে তোমাৰ সুধি তোমাৰ মানে খোৱাৰ আগত মানে পৰিষ্কাৰ ভাবে হাত ধুব লাগে
হয় হয়
আৰু খাদ্য‌ বিলাক সতেজ খাদ্য খাব লাগে তোমাৰ আৰু যিবিলাক আমি খাদ্য খাওঁ সেইবিলাক যাতে মাটি আৰু বেলেগ কীট পতংগ বা ধুলি বালি আদি নপৰি তাৰমান নপৰিবলৈ তোমাৰ কিবা ঢাকনি দি থব লাগে মানে ঢাকি থব লাগে
থাটি লব লাগে হয় আৰু মই যিটো অলপ আগত ক'লো যোনটো ফাচ‌ট ফোটো অৰ্থাৎ জাংক ফোটোৰ কথা তাৰ ফলত কিছুমান বেমাৰো হ'ব ধৰিছে আজিকালি যিবিলাক ধৰা আজিকালি তোমাৰ মানুহৰ এপেনডিকস নামৰ এটা বেমাৰ খুব বেছি দেখা পোৱা গৈছে শিশুৰ পৰা আদি কৰি একদম আবৃদ্ধলৈকে দেখা পোৱা গৈছে তাৰপল তোমাৰ আহ অ মেদবহুলতা অৰ্থাৎ অতি বেছি মানে কি চৰ্বি যোনটো বাঢ়ি যায় মানুহ শ কত হ'ব ধৰিছে ন স যাৰ ফলতো কি হৈছে মানুহৰ গাত এটা বেমাৰে কি হব পাৰিছা ঠাই ল'ব পাৰিছে তাৰপিছত ডায়বেটিছো হ'ব প্ৰেছাৰো বাঢ়িব ধৰিছে কেইবাদিন আগতো আমি দেখা পাইছোঁ কিছুমান মানুহ প্ৰেছাৰ ষ্টকত ম হোৱা বুলি কিছুমান দেখা পাইছো এইবোৰ কাৰণে হয়তো জাংকুডৰ ফলতো এইবোৰ হৈ
হয় হয় আৰু তোমাৰ মানে জৈৱিক খাদ্য বা ৰাসায়নিক তোমাৰ ধৰা সাৰ কীটনাশক মানে তোমাৰ অবিহনে মানে তোমাৰ অ উপাদান কৰা হয় বা ই স্বাস্থ্যৰ বাবে উপকাৰী বুলি ভাবা যায় আৰু মোৰ মতে আৰু তোমাৰ অ ধৰা যিসকল ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে মানে সুষম খাদ্য বা ফল মূল গাখীৰ কণী আৰু সেউজিয়া শাক শাক পাচলি অধিক পৰিমাণে খাব লাগে তোমাৰ এই যিটো ফাষ্ট ফুড আছে সেইটো মানে যিমান পৰিমাণ তামানে কমাব পাৰো সিমানে
সিমানে ভাল হয় আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিকালি দেখা পোৱা গৈছে যে বিদ্যালয় বা কলেজৰ বাহিৰত কিছুমান আজিকালি ফাষ্ট ফুডৰ দোকান দেখাব গৈছে বিদ্যালয় কৰ্তৃপক্ষ আৰু যদি অভিভাৱকসকল সকলে ইয়াৰ প্ৰতি গুৰুত্ব প্ৰদান কৰে তেতিয়াহলে হয়তো ইয়াৰ মাত্ৰা অলপ কমিব পাৰে কাৰণ ছাত্ৰ ছাত্ৰী হৈছে বৰ বৰ্তমান প্ৰ প্ৰজন্ম আৰু ই হৈছে দেশৰ ভৱিষ্যত
হয়
আমাৰ নৱপ্ৰজন্ম অৰ্থাৎ আমিবোৰ এতিয়া মানে কি এইবোৰৰ পৰা বিৰত থাকিব লাগে আৰুমি সুস্থ থাকিব লাগে
ইমান নিজৰ অভিভাৱকৰো মানে, গুৰুত্ব লাগিব তোমাৰ। বা নিজৰ ল'ৰা ছোৱালীোন অ মানে কোনবোৰ খাদ্য খালে আৰু তেওঁলোকে শৰীৰৰ সেই মানসিক বিৃদ্ধিয়ে বোৰ মানে বিকাশ হ'ব তোমাৰ অভিভাৱক গুৰুত্ব দিব লাগে ঠিক সেইকাৰণে আৰু নিজৰ অভিভাৱকে তোমাক গুৰুত্ব দিব লাগে আৰু ল'ৰা ছোৱালীৰ ওপৰত
হয় আকৌ ফাষ্ট ফুডৰ কিছুমান সুবিধাও আছে যেনে ধৰা আমি কৰবালৈ কেতিয়াবা গ'লো তেতিয়া মানে কি আমি ঘৰুৱা ভাৱে যিটো আমি খাদ্য প্ৰস্তুত কৰা হয় সেইটো আমি হয়তো সকলো ঠাইতে নোৱাৰিব ঠিক তেনেকে আজিকালি কিছুমান আহ ই ধৰা আটা নুডলছ বুলি কয় যোনটো এনেবোৰ খাদ্যবলাক আজি কিছুমান আছে কাপনৰুজ বুলি কয় যোনটো কাপোৰ ভিতৰত আহে সেইটো গৰম পানীৰে দিলে মানে কি নোমাল হৈ যায় আমি সহজে য'তে য'তে খাব পাৰো ত গতিকে ইয়াৰ কিছুমান সুবিধাও আছে অসুবিধাও আছে আমি দুয়োটা দুয়োফালে লক্ষ্য কৰিব লাগিব
হয় হয়
হয়
অ তোমাৰ মানে যি আৰু যিমান খিনি খাদ্যয় খাও তামানে আমাৰ শৰীৰতটো মানে ভালে থাকিবলৈ সদায় আমি পুষ্টিকৰ খাদ্য খাই থাকিব লাগে আৰু আৰু নিয়মিত হ মানে আৰু তোমাৰ ব্যায়াম কৰিব লাগে
হয় হয়
তে বন্ধ আজিলৈ ঈশৰ তোমাৰ লগত তোমাৰ পৰা আৰু মই বহুখিনিয়ে কথাই জানিলোঁ। আৰু পিছত এটা বেলেগ এটা অধ্যায় আলোচনা কৰিম। অ ধন্যবাদ।
ধন্যবাদ।